অ', হেল্ল', আপুনি কি কৰি আছে?
মই এতিয়া, বহি আছোঁ।
অ', আজি ভাত খালা না?
অ', খাইছো।
কি আঞ্জা বনাইছে?
অ', আ আঞ্জাটো অ'। আলু আৰু ভাত কেৰেলা জানে না ভাট কেৰেলা সেইটো লাব্ৰা অ'। আৰু ঐ কলডিলা সেইটো ভাজি কৰি লৈছে অ', আৰু মেচকা টেঙা আৰু মাছ।
অ ভালেই আমাৰ মেচকা টেঙা আৰু মাছটো কেনেকৈ বনাইছে
আহ সেইটো নে অ অ কব পাৰিম মেচকা টেঙা তটো আমাৰ ই ঘৰতে ৰোৱা সেইটো সেইটো আমি ছিঙি লৈছ ফাৰ্ষ্টতে মেচকা টেঙাটো সেইটো মাছটো আৰু বজাৰত পৰা আনিছো সেইটো মাছটো বজাৰত টো আনাটো সেইটো মানে ফাৰ্ষ্টতে মানে চাফা কৰি লৈছে মাছটো
আহ
অ তাৰপিছত আৰু আহ তেলদি আৰু ফ্ৰাই কৰিছো
অ তাৰপিছত মেচকা টেঙাটো দি দিছে
আহ ফ্ৰাই কৰাৰ পিছতে এইটো আহ থৈছিল মানে ফ্ৰাই কৰাাৰ পিছত এইটো বেলেগ খাচত থৈছিল মাছটো হোৱাৰ পিছত এইটো মেচকা টেঙাটো এইটো পিছত দিছিলে আৰু সেইটো বনাইছে আৰু ইয়াৰ লগত যেতিয়া সেইটো মানে অলপমান মানে সেইটো অ শুকান হৈ যায় সেইটো মানে ভালকে মিচ গ গ্ৰীণ হৈ যায় মানে গ্ৰিণ্ডাৰ সেইটো মানে মিক্স হয় ন বস্তুটো যেনিবা সেইটো ভাল অ অ অ অ
আপুনি আমাৰ অসমীয়াৰ গাহৰি হয় ন গাহৰি হ'লে কৈ বহুত ফেমাছ হয়না চবেই গাহৰি খায়
আহ
গাহৰিতটো কি কি কেনেকৈ কেনেকৈ বনাব পাৰে কিহৰ কিহৰ লগত বনাই এনে আপুনি ক'ব পাৰিব নেকি
আহ সেইটো ক'ব পাৰিম সেইটো গাহৰিটো মানে আমি চবৰ লগত মানে বনাবা পাৰে। মানে যেতিয়া এইটো গাহৰি লগতে আৰু অ আলু আৰু বিলাহীৰ লগত বনাব পাৰে। আৰু ই ৰাঙালাও জানে না? আপুনি অ ই ৰাঙালাওত ল দি বনাব পাৰে আৰু সেই আপুনি সেইটো জানে না? কিবা অ-অ কুচুটো জানি না?
অ জানো-জানো।
টো কচুটো মানে আমাৰ সেই বৰষুণ মানে দিনত সেইটো এইটো-এইটো পাই মানে। সেইটো যেতিয়া চামাৰ-চামাৰ দিনতে মানে সেইটো বস্তুতটো পাই আৰু।
অ আৰু কচু আৰু গাহৰিত আহ গাহৰিটো তিল
অ।
গাহৰিতো তিলৰ লগতে বনাই হয় না?
আহ-আহ তিল আহ ইয়াৰ লগতে বনাই
অকলেও বনাব
অকলে বনাব পাৰে অ-অ
গাহৰিতটো আৰু
আৰু ম মেচতা
মেচকা লগতো বনাব পাৰে আৰু বাহৰ গাজৰ লগতো বনাব পাৰে
অ বাহৰ গাজৰ লগতে বনাব পাৰা বাঁহৰ গাজাৰ লগত কেনেকুৱা বনায় আপুনি ক'ব পাৰিবনে।
অ বাঁহৰ গাজৰ লগত গাহৰি মাংসটো বনোৱাটো মই ক'ব পাৰিম। অ ফাৰ্ষ্টতে বাঁহৰ গাজাটো কাটি ল'ম আমি তাৰপিছত বাঁহৰ গাজাটো চা চাফা কৰি লওঁ
উম-উম।
চাফা কৰি মানে কাটি লওঁ সৰু সৰুকে
উম-উম।
অত ফাৰ্ষ্টতে মাংসটো অলপ ফ্ৰাই কৰি ল'ম। অলপ পিয়াজ জ্বালা
উম।
পা দি তাৰপিছত আদা ৰগুন আৰু পিয়াজ দি কিনে অলপ ফ্ৰাই কিনে লওঁ তাৰপিছত এইটো
অলপ পিছত মানে বাঁহৰ গজাটো দি দিওঁ আৰু। তাৰপিছত দি কিনে এইটো আৰু ফ্ৰাই কৰোঁ। ডিপ ফ্ৰাই কৰোঁ তাৰপিছত তাতে অলপ পানী দি দিওঁ পানী দি কেনে অলপ ৰং দি কিনে তাৰপিছত বইল হ'ব দিওঁ। উ বিশ মিনিট মান তাৰপিত তাৰপিছত নিমখ লাগিলে এইটো ৰেডি হৈ গ'ল আৰু পানীটো শুকাই গ'লে
অ খাগ ল
অ হৈ গ'ল।
আহ।
আৰু আপুনি এ কব পাৰে অ ভাল হয়-ভাল হয়।
অ-অ দে-দে ক'চোন আপুনি
অ আপুনি জানে নেকি গাহৰিটো কেনেকৈ পোহে?
অ- সেইটো ন?
অ গাহৰিটো কেনেকৈ পোহে জানে নেকি আপুনি?
অ-অ-আহ আপুনি কব পাৰিব? অলপমান কৈ দিছো মই ক'ম দে আপুনিও অলপমান কৈ দিবা।
গাহৰিটো মানে আমাৰ ঘৰতে পোৱা হয়। গাহৰিটো প- আ এনে ঘৰত নৰ্মেলি পুলি মানে আমাৰ মল হয় কৈ মল। যিটো ধানৰ-ধান কিবা কৰাৰ পিছত-
অ-অ
এইটো আহে চাউলৰ লগত মিক্স হৈ আহে অলপ- এইটো মলকই। এই- মলটো মানে তাতে মেৰা কিছুমানে চেৰাও কয়। জোনটো কি কয় চেৰেপ বনাই। মদ বনাই সেইটো দি কিনে মিক্স কৰি কিনে ঘৰত দি দিয়ে আৰু। আৰু কিছুমানে- আ কি কয় চব্জি কিবা কিবি অলপ পেলনীয়া বস্তুগিলা- মিক্স কৰি দি আৰু কিছুমানে কচু কাটি কিনে কচুটো- বইল কৰিও গাহৰিক খুৱায় আৰু।
অ খুৱাই হেনো এইটো অ-অ-অ-
খুৱাই হয়, তাৰপিছত ছয়মাহ সাত মাহ একবছৰ এনেকুৱা টাইমত বিক্ৰী কৰবা পাৰা হৈ যায় আৰু, সেনকুৱাই।
অ', অ, এটা গাহৰিত কিমান কিমান পায়, আপুনি ক'ব পাৰিব?
এটা গাহৰিটো, মানে যিমান ডাঙৰ সিমানে পইচা পায়। এনে সৰু হ'লে অলপ কম পাব, আহ সৰু হ'লে দচ দচ পোন্ধৰ হাজাৰ এনেকুৱা আৰু যিমান ডাঙৰ হয় বিশ হাজাৰ পঁচিছ হাজাৰ ত্ৰিশ হাজাৰ এনেকুৱা পাই যাই আৰু।
উম উম উম। ভালে আৰু।
অ আপুনি জানে নেকি ছাগলটো কেনেকৈ পোহে?
অ ছাগলীটো না? ছাগলীটো সেইটো মানে সেইটো অ ঘাচ খাই না সেইটো অ সেইটো ঘাচতে সেই আৰু কিবা কিবি আমাৰ অ ঘৰতে পাৱা পাতবলাক যেতিয়া নিম সেইটো অ বাঁহৰ পাত আৰু কিবা কিবা এই এইটো আছিনা অ গাছৰ পাত সেইটো গাছৰ পাতকেইটা মানে সেইটো খাই আৰু ঘাচ কেইটা খাই অ কিছুমানে আৰু মল দেই। অ চবজি, এই চবজি মা সেইটো আৰু অ ফল কেইটা বস্তু টো ঘৰত থাকাটো আৰু সেইটোৱে দেই আৰু মলো দেই। আমি আৰু সেই মলটো আৰু ইয়াৰ অ নিমখ পানী সেইটো লগত মিক্স কৰি দেই কাইবা কাইবা সেনেকুৱা কৰে আৰু। কোনোবা কোনোবা সেনেকুৱা, সেই দি মানে ছাগলটো অহ
আছে, দে ঠিক আছে।
আদা অহ।
আপুনি আৰু কিবা সুধিব নেকি মোক?
অ মই মানে অ সুধিম ৰ। সেইটো অ গুৰুটো না? আমাৰতো গুৰুত অ। যিতি বস্তু সেইটো অ গাই গৰু না? আপুনি যেনে না অ। আহ বেছিকে মানে ই গাইটো গাখীৰ দিনা সেইটো মানে আমাৰ কেল গাই আছে আৰু কিবা জাৰ্চি গাই আছেনে তো, এই জাৰ্চি অ যেনেবা এই জাৰ্চ গায়ৰ গৰুত না জাৰ্চি গৰুত মানে সেইটো বেছিকে ওলাই না সেইটো কি এ গাখীৰটো মানে বিচি ওলে আৰু সেইটো কি বস্তু দিম মানে সেইটো?
এটোতো এনেতো এ ডাইৰেক্টলি কি কম এইটো মানে আহ যিটো খাদ্য খুৱাই ইয়াৰ ওচ ওপৰতহে নিৰ্ভৰ কৰে, জাৰ্চি গায়ত মানে বহুত দানা দেই।
দানা অ অ।
যিটো কৈ চব্জিৰ চব্জি বাচি যাৱা এইগিলা আৰ ঘাহ তাৰপিছত এইফালে এ আৰু কিছুমানে মল দি টো আৰু যিমানে উম খেৰ দেই যিমানে খাদ্য খুৱাব পাৰে সিমানে গাখীৰ টো ওলাই আৰু ভাল ভাল যিমানে খুৱায় সে আৰু আপুনি জানে নেকি বাৰিষাত কি কি চবজি পায়।
অ', বাৰিষাত না অ, বাৰিষাত ব বতৰ দ সেইটো জিকা পায় আৰু ভুল জানে না ভেণ্ডি অ ৰাঙালাও
আৰু
অ', আৰু এই
মেষ্টা
অ', অ', মেষ্টা আছে না আমাৰ অ। আৰু জুত
অ'।
অ'।
আৰু
হ আৰু অ', অ', তিতা তিতা কেৰেলা পায়। আৰু ভাত কেৰেলা
অ'।
এইবিলাক আৰু আছে ন অ লাও অ লাও পায়।
আৰু কোমৰা
কোমৰা সেইটো পায় আৰু আহ কোমৰা পায়।
আপুনি কোনটো শাকটো খাই কেনে ভাল পায়?
মই
অ'।
মই সেইটোৱে ভাল পায় ৰঙালাও বেছি ভাল পায় মই খাবা।
অ', আৰু?
ৰঙালাওটো মানে মই মাছৰ লগত খাই বহুত ভাল লাগে আৰু।
দে ঠিকে আছে আজিৰ আমাৰ টাইমটো ইয়াত
অ', হ'ব দে অ', থেংক ইউ অ।